হেল্ল'
হেল্ল' কি কৰিছা?
এ এনেই আছো। তুমি?
এনেই আছো।
উম। তাপা কোৱা?
খবৰ খাতি ভাল?
আছো আছো। তোমাৰ ভাল?
ভালেই অ।
হুম
কিবা শহুৰে ফোন কৰিছিলা নেকি?
কালে কালে
কিবা দকাৰত ফোন কৰিছিলা নে কি এতিয়া
নাই এনেই কৈছিলোঁ।
অ অ কোৱা?
খোৱা বোৱা কৰিলা?
কৰিলো কৰিলো। তুমি কৰিলা নাই?
উম।
এনে খাবা
সেইয়া সুধা নিৰামিষ
অ পনীয়াছিলা।
অ।
ত মানে সুধা ভাত খাব সুধা ভাত খাব নোৱাৰো যে।
উম খাই খাই অভ্যাস হ'ল আক।
উম কিবা এটা হ'লেও লাগে আও ৰাতিলে মাংস আছে। ৰাতিলে মাংস আছে মাছ আছে।
অ মাংস আনিয়ে থৈছা নেকি?
মাংস আমাৰ উম ফ্ৰিজত থাকেই।
অ।
তুমি মানে লগতে লৈ আহো হেৰি যে। শুনিছানে?
উম।
আমি মানে লগতে লৈ আহো যি আনো।
উম।
পা খাই থাকো অ হেৰি ফ্ৰিজ মানে এইটো বেয়া হৈ নাযায় ছমাহ এবছৰলে।
অ।
চব্জি হলো খগি আনো।
অঁ।
মানে টিকটাককে বজাৰ কৰিবলৈ ভাল নালাগে।
অ পুৰা মানে এবছৰলৈ বজাৰ কৰি দিয়া।
এবছৰ -ছমাহ, মাছ - মাংসতে এবছৰো গুচি যায়।
অঁ কিমান অনা বিছ কেজি?
বিশ কেজি, ত্ৰিশ কেজি এনেকুৱা ওজনৰ যদি মাছ দেখো অ লৈয়ে আহো মানে।
বিশ কেজি, ত্ৰিশ কেজি ওজনেও মাছ আছেনে?
বজাৰলৈ নোযোৱা নি?
নেযাওঁ নহয় মই সেইকাৰণে নেজানো।
নহয়। আৰু
তাৰাপা মানে লৈ আনা ত্ৰিশ কেজি মান।
উম খবৰ ভাল?
ভাল ভাল। সদায় খাই থাকে নে মাছ?
সদায় মানে আমি মাছ খাও নহলে মাংস খাও নহলে, পনীৰ খাও, নহলে ডিম খাওঁ যি কোনো এটা থাকে মানে।
অ মানে লাগিবই মাছ মাংস কিবা এটা।
লাগিব লাগিলে ঢেৰকে নাখাওঁ।
অ অকমান উম। উম ভাজি চাজি নোখোৱা নি?
ভাঁজি খাওঁ।
অ।
ত বজাৰৰ চব্জি গে ইমান ভাল নাপাওঁ।
উম।
তাতে বজাৰত আৰু ফ্ৰেছ বস্তু নাপায় নহয়।
উম।
কি ক?
ফ্ৰেছ পালে চাগে সৰকে লৈ আনা আৰু।
উম ফ্ৰেছ পালে সৰহকে লৈ আনো।
অঁ ঠিকে আছে।
বাকী খবৰ ভাল আৰু ন? উম। তাৰাপা গৰম কেনেকুৱা? পুৰা গৰম।
উম পুৰা, ওলাব নোৱাৰি একদম।
হুম?
পুৰা গৰম দিছে আজি একদম।
উম পুৰা গৰম।
উম।
তাৰপা উম উম, মাংস আকৌ আনি থোৱা আছে।
খাবা মজাকে বনাই।
উম। মই তাতে খাম আও বনাই।
আমাৰও মাংস আনিব হেনো এতিয়া ফোন কৰিছে।
উম।
আজি হেনো আজি হেনো সেই খাচী কাটিছে যোৱাবাৰীত। মানে মাহতৰ দোকানৰ ওচৰত, সদায় মানে নেকাটে খাচী মাংসটো? মানে কেতিয়াবা কেতিয়াবাহে কাটে। তাপা আজি হেনো কাটিছে তাকে ফোন কৰিছিলে। মাংসটো খাই আছ খাবিনে নাই? মই বোলো কেলে নাখাম আক।
অ কেলে নাখাম মাংস খাম আও।
মাংস হলোঁ নাই।
উম।
তা পা ক'লো খাম লৈ আনিবা তা পা হ'ব বোলে লৈ যাম। তেনেকে বুলি ক'লে আও।
আলু পিয়াঁজ কাটিছা নে কি?
আলু পিয়াঁজ নাই কটা কাটিম আৰু অকণমান লাহেকে।
ৰাতিলেহে। অ।
আমাৰ মাহঁত বহুত দেৰিকে আহে। মানে দেউতাটো বেছি দেৰি হয়, মা ক অকণ সোনকালেই আহে।
অ।
পৰ্দা চৰ্দা থাকিলে দেউতা অহা দেৰি হয়। মা সোনকালে গুচি আহে আৰু বজাৰ চজা কৰি মেলি।
উম উম তোমালোকৰ দোকানত কেক তোমালোকৰ দোকানত কেকৰ অৰ্ডাৰ লোৱা নাই।
হেৰি কেতিয়াবা কেতিয়াবা হেৰি কৰে মানে সুধেহি মানুহে। কেকৰ কথা কিন্তু তেতিয়া এই বায়ে শিকা নাছিলে যে, মা তেনেকে চিনাকি মানে দাদা এজন আছিলে দাদা মানে বাহঁতৰ ককায়েক হে বৰপথাত দোকান আছে। ৰেষ্টুৰেণ্ট আছে সিহঁতক দি দিয়ে মানে যোৱাবাৰীত মানে তেনেকে কেক নেপায়।
অ এতিয়া মানে পালে পালে আমাৰ আমাৰ ভন্টীলৈ ফোন কৰি দিবা।
উম। মই ক কৈ থম বাৰু মানে কেতিয়াবা সেই মাহতৰ দোকানলৈ মানে পুৰা অৰ্ডাৰ নিবলৈ আহে যে মানুহে যেতিয়া কেতিয়াবা কাৰোবাৰ বাৰ্থডে চাৰ্ডেও থাকে মানে সোধে আও। অ কেক চেক উম সেইকাৰণে মানে মোৰ শিকিবলৈ মন এটা আছে সেইটো কাৰণেও। মানে এতিয়া দোকানতো পোষ্টাৰ এখন ধুনীয়াকে লগাই দিব পাৰি ন। ধুনীয়াকে মানে কেক চেক মানে মায়ে ক এতিয়া ইমান মানুহ আহি থাক- কে কেতিয়াবা কেতিয়াবা আহে সদায় নাহে আও মানুহকেইটা যেত তেতিয়া দৰকাৰ হয় তেতিয়াহে সুধিব।
সেক কেতিয়াবা আৰু টো
উম উম তাপা কৈছিলে। তা পা এই দাদাজনক মানে দি দিয়া আও। কণ্টেক্টবিলাক তা পা সি তা পা সিও মানে সিও নবোৱাই মানে সেইটো তাও কোনোবা চিনাকি আছে তেনেকে মানে দি দিয়ে অ। দি দিয়ে তা পা বনাই মেলি দিয়ে সি যেনিবা দি থৈ আহেগে তেনেকুৱা পঞ্চাশ টকা বেছিকে লয় লাগিলে কিন্তু হ'লেও লাগে মানে তেনেকে। পঞ্চাছ টকা বেছিকে দি হ'লেও মানে কেকটো লাগে কেতিয়াবা আকৌ ইমাৰ্জেঞ্চিকে লাগে নহয়।
এ দে
কিছুমানক তেনেকে মানে। মায়ে অৰ্ডাৰ পালে মানে তাক দি দিয়ে আও।
উম উ উ
সেইটো মানে কথাটো। এতিয়া অৰ্ডাৰ পালে ক'ম বাৰু মই। উ উমহু হু হু।